তই
হেল্ল'
হেল্ল,
এই ঘৰত ভাত পানী খালো
অ', এয়া ইয়াতে এনে আছো বাহনি তলত বাকী, তহঁতৰ ফালে বৰষুণ দিছেনে নাই?
বৰষুণ নে?
পুৰা দবা পিঠা বৰষুণ তাৰফালে কি দিয়া নাই নেকি বৰষুণ
নাই, নাই, দিয়া আজি ৰ'দ একদম পুৰা
অ', অ', -
কালি মাছ ধৰিছিলি মাছ পালি নাই
মাছ পালো তোৰ তিনিটাই ধৰিছিলো পালো দেৰ কেজি মান তিনটা খাল সিজি পেল দেৰ কেজি পাছছো
দেৰ কেজি পালি
উম একৰ কেজি পালে অ',
ঠিকে আছে দে
অ', এই পুৰা ভাঙি দিছে পানীৰ পৰা বাঢ়িছা
অ',
পুৰা ভাঙি অৱস্থা নাই লগালৈ
অ', সেই গৰমত কেলা গা ধুবলৈ মন মন গৈছিলে পুখুৰ আছে নি তহতৰ পিনে গা ধুব পৰা
খালি হে
তহঁতৰ ঘৰত নাই
ঘৰত না ঘৰত এটা আছে এইটো পুৰা পুনি চুনি আছে ধৰ মানে পুখুৰিতো গোটেই গেলা মানে পুৰা গৰি আছে
এ গৰমত পুৰা গা ধুব মন গৈছে বহুত গৰম
উম, ব ধুনীয়া হাৱা মাৰি আছে আৰু
অ', াহনী বহি থকাই ভাল লাগিব
উম।
ফেনৰ তলত থাকিবও নোৱাৰি ফেনৰ হাৱা গৰম গৰম হাৱা মাৰিছে।
সেইকাৰণেতো পুৰা পিছফালে গুচি আহিলোঁ পৰা কিন্তু এটা দিগদাৰ ইয়াৰ পুৰা পৰা চেৰপা আছে মহ আছে বেয়া কামু ঠাণ্ডা
আমাৰ সেইপিনেও একেই আমাৰ বাঁহনিত বহিব নোৱাৰো গোটেই চেৰপা।
অ', অ'। বাকী ভাত কিহে খালি? ভাত খালোঁ, মৰ্ণিংয়ে খোৱা।
অ' কিহে খালি?
কালি মাছ আছিলে মাছে।
অ'।
হাঁফ পোহা কথা আছিলে কি হ'ল।
হাঁহ পুহিম বুলি ভাবি আছোঁ এই ঘৰটো বনাই হোৱা নাই ঘৰটো বনাই কমপ্লিট হ'লে হাঁহ আনিম আৰু।
অ' হাঁহটো কৰ পাই আনিবি এনে।
হাঁহটো এই
প্ৰাইচ কিমান এটাত।
এটাত ষাঠি টকা।
উম, বহুত দাম ল'ব।
লৈয়ে আৰু কি কৰিবি।
উম, তাৰমানে তোৰ ব্ৰইলাৰ, কইলাৰ অনায়ে ভাল নেকি পোহাই ভাল নেকি ত্ৰিশ টকাকে এটাত।
ব্ৰইলাৰ কইলাৰ মানে ব্ৰইলাৰ কইলাৰ কাৰণ তোৰ ফাৰ্মখন ডাঙৰ লাগিব না মই মানে অকমানি ঘৰ এটা বনাই পিনে তাতে পুহিম বুলি ভাবি আছোঁ পঞ্চাশটা মান।
উম, এইটো ভাল। এ সেইটো সেইটো পুহিবলৈতো লাগিব কেইটামান পইচা।
লাগিবই আ
মানে তোৰ ছয় হেজাৰ মান টকা লাগিবই।
অ' পইচাটো চবতেই লাগে।
ময়ো তাকে ভাবি আছোঁ আনিম বুলি হাঁহকে।
অ'। বাকী খবৰ ক'চোন?
খবৰ ঠিকে আছে। তোৰফালে দিয়া নাই নেকি সঁচাকে বৰষুণ? পুৰা ঢালি আছে দবা পি
নাই নাই অ'।
ওলাই যাবই নোৱাৰো মানে।
সেই বৰষুণ দি থাকিলে ভাল এই গৰমত আমাৰ মানে আকৌ পুৰা ৰ'দ ওলাবই নোৱাৰো বাহিৰলৈ।
অ'।
ফেনৰ তলত থাকিলেও ফেনৰ গৰম গৰম হাৱা।
অ'।
বাকী ক'ৰবাত যোৱা কথা আছিলে নহয় নগলি নে কি
যোৱা কথা আছিলে এতিয়া সঞ্জীপ চোন ঘৰলৈকে আহিলে তাৰপৰা সি ক'লে কামটো ঠিকে আছে বোলে। এ কিন্তু অকমান কষ্ট আছে কিন্তু পইচা বহুত আছে। তোৰ মানে বাহিৰা পইচা ধেৰ বুলি কৈছে সি। অ' মানে তোৰ বাৰকে দিব, থকা ফ্ৰী।
তাৰপা এনেকে তোৰ বাহিৰা পইচা হেনো মাহেকত তোৰ তিনি চাৰি হাজাৰ টকা ত পাবি মাহে মাহে সি এতিয়া মানে ঘৰলে আহিল টো।
তাৰ পৰা মানে সি তেনেকে চ লাগিব নাই কিন্তু বাহিৰা পইচা ছয় হেজাৰ টকা লৈ আহিছে। দেৰ মাহ কাম কৰি
আচ্ছা। লাভে আছে তেতিয়াহ'লে তেনেকুৱা কামতে লাভ আছে।
লাভে আছে এইটো মানে দৰমহাটো মানে গোটা গোটাই ৰৈ যায়। খালি এটা সে বেয়া আগ তাৰ মে এই অৰুণাচল গোতেই গাড়ীত ঘূৰি ঘূৰি পেপচিটো দিবগে লাগে এইটো পেপচি কোম্পানী না।
কোকাকোলা, ফান্তা, মাজা, পাৱাৰ।
অহ। তেনেকুৱা কাম পালে ময়ো যোৱাতে আছো।
তাকে সি নিজেই বিচাৰিলে ম সি আমাক খবৰ দিম বুলি ক'লে।
অহ।
চাই লওঁ সি যদি আকৌ যায় তেতিয়া যাম চাগে।
অহ, যদি কাম চলাই মই যাম। বাকী ঘৰৰ মানুহৰ খবৰ ভালনে?
উম, ভালেই বৰ্তমান। তহঁত পথাৰ খেতি কৰিছে নেকি ঘৰতে?
ঘৰতে খেতি কৰিছিলো ভৰ ভাল হ'ল মাও মইহে।
নিজে কৰিবিনে বেলেগত দিবি আথি কৰিব
নাই, নাই নিজে কৰিম মাতি নো কিমান মাটি এই কন নিজে কৰিম।
অহ।
নিজে লাগিম কঠীয়া তুলিব হৈছে আৰু।
উম। কঠীয়া মানে এতিয়া এতিয়া হেৰি আ কৰো আম বৰষুণতো আমাৰ ফালে ঢেৰ হৈ গ'ল না পূৰা পানীয়ে পানী গ'ল।
অহ।
অ ভি ন
উম, আমাৰ ট্ৰেক্টৰে হাল বাইছে এজনি এচাৰ আৰু বাবলৈ আছেই
অ', আমাৰ বাই কম্প
উম, আমাৰ ৱেচাৰ বাইপিনে তাৰপিছত ৰুব পৰা হ'ব আৰু।
অ'
নাই, নাই মই এইবাৰ একো অনলাইন কৰিব নাপালো যে ক'ব দৌৰা মেলা কৰা নাই তই দৌৰা মেলা কৰিছ নাই।
নাই যোৱা যাম অ', ওলাই লাষ্টনলৈ
অ', অ', অ', তোৰ ফৰেষ্টৰ সেই কি কেতিয়ালৈ আছে?
ফৰেষ্টৰ একে বহুত দিন আছে হেৰিৰ দুহেজাৰ ছাব্বিশ টুৱেণ্টি চছেভেন পাই যাবগে নেকি।
বহুত দিন আছে তেতিয়াহ'লে দেখোন।
দিন আছে। এইেই আমাৰ আমাৰতো ষ্টেটৰ বহুত দিন লাগে না।
তাকে আছামৰ লাগে বহুত।
হম। মইতো বাদতেই দিলো মই তাই টেমেণ্ট ট্ৰিটমেন্টে ধৰিলো।
অ', মোৰ ভাগো সেই কাস্টৰ চাৰ্টিফিকেট উলিয়াবলৈ আছে।
উম।
এখন উলিয়াই ল'ব পাৰিলে হ'ল।
এ-এই এইবাৰ পৰা পোৱাই দিবি, এইবাৰ পষ্টটো বেছি উলিয়াব না এইবাৰ আমাৰ অসমৰ।
সেইটোয়ে, এইবাৰ চবতে অনলাইন কৰিব লাগিব।
উম, তোৰ এইবাৰ হেৰিমান পঁচিছ হাজাৰ অলনি পুলিচে উলিয়াব। প্লাছ আৰু সেইবোৰ আৰু তিনি হাজাৰমান বেলেগকে উওলিয়াব, এই ফৰেষ্ট শষ্টৰ পৰা ধৰি কামাণ্ডো চামাণ্ডৰপৰা ধৰি এনেকে ধৰ
অ' এইবাৰ অনলাইন কৰিব লাগিব তেতিয়া।
মানে তোৰ বিহাৰৰ পুলিচটো আমাৰ এইফালে লৈ আহিলে অসমৰ পুলিচ
কৰিব অনলাইন কৰি লওঁ দুইটা। কি আৰ্মি কি হ'ল?
সেইটোৱেই আমি নিদিওঁ।
কি কাৰণে?
টি এম পি মোৰ কাৰণে নহ'ব মানে।
একো নহয় কষ্ট কৰিলেহে
নহয় নহয় মোৰ এইবোৰ মানে এই তোৰ দাগ চাগ বোৰ আছে না সেইকাৰণে তাত নকয় সেইকাৰনে নিদিওঁ।
দাক চাকটোতো যোৱাব পাৰিলি হয় প্ৰথমতেই।
পাইলো হয়। সেই অলপ মন নাইছিল মানে।
টিয়েটো অলপ কষ্ট আছে বাৰু।
একেবাৰে হাৰ্ডত
উম।
বাকী চেণ্টাৰফালে ওলাই আহিবি নেকি দে, কাঠ খালে নি?
ওলাই যব পাৰি, এতিয়া নাহো আবেলি মানেহে ওলাই আহিম।
এতিয়া নাহোঁ আবেলি মানেহে ওলাই আহিম। অ'।
মই যাম ওলাই কোন খিল
আছে নেকি তোৰ ওচৰত কোনবা আছে নেকি?
হু?
তোৰ ওচৰত কোনোবা আছে নেকি?
এহ
কোন আছে লগত?
চঞ্জীৱ
অ'।
এতিয়া বৰষুণটো একে যাম ওলাই। বৰ শান্তি লাগিছে অশান্তি ৰধ শান্তি
অ', বৰষুণ দিলেই ভাল অই ৰ'দ দিয়াতকে ৰ'দত গৰমত থাকিব নোৱাৰি। বাকী বৌহঁতৰ খবৰ কহোন?
ছানমাই আছে। এই
অ' মিনালে ফোন কৰি আছে।
নাই সেইটোৱে কানো। বেছি কৰি দিয়া আকৌ।
বাদদে বাদদে, ৰিচিভ নকৰিবি। এনেই সময় দিব নোৱাৰে।
উম। উম, ভালেই। ভালে ভালে। বাকী অলপ নেটৰ প্ৰব্লেম আছে মানে।
মানে আমাৰ ইয়াত মানে কি জিঅ'টো মানে ইমান এটা মানে নচলে। সেইকাৰণে প্ৰব্লেম চিমটো চেঞ্জ কৰিম বুলি ভাবিছো। হয় ইয়াৰটেল কৰিব লাগিব চিমটো। বাকী ক এতিয়া? এতিয়া কি ফাৰ্মটো কি নিজে ফাৰ্মটো কি নিজে বনাবি নে নে সেই পাৰ্টনাৰশ্বিপত কৰিবি?
পাৰ্টনাৰশ্বিপ মানে কাৰ লগতনো পাৰ্টনাৰশ্বিপ কৰিবি নিজে অকণমানিকে খুলি পিনে নিজৰ কাৰণে যি হয় হ'ব আৰু।
পাৰ্টনাৰশ্বিপ যদি কৰ হয় কৰিবলৈ।
অ', বাৰু পাতিম তই মই পাৰ্টনাৰশ্বিপত যদি হয়।
উম, মাটি আছে বাঁহ আছে।
অ', মানে মোৰ পইচাটো অলপ কমি আছে।
পইচাটো প্ৰথমতে নালাগে ন তোৰ ঘৰতো বনাবলে পইচা দৰকাৰ নাই ন।
উম।
বাঁহ টো নিজৰ আছেই।
বাহটো নিজৰে আছে তোৰ বাহটো ঘৰতে কাটি দিলো ঘৰতে খুটা বনালো টোৰ জাষ্ট বান্ধিবলৈ এইবোৰত ওলাই যাব। বাকী তোৰ ওপৰ ওপৰ সেইখিনি তৰিবলৈহে লাগিব পইচা খিনি না।
আহ অ'।
ঘৰটো বনাই লোৱা পিছত চিন্তা নাই।